অ', শুনিছো কোৱা তুমি শুনিছানে নাই?
হয় হয় ময়ো শুনিছো ৰ'বা কিবা কৰি আছিলা নেকি?
নাই এনে বহি আছিলোঁ ৰবা, তুমি কি কৰিছা?
অ', মইও বাইদেউ কি বুলি কয়? এনেই অলপ আছিলোঁ অলপ সেই বিষয়ে মানে সেইবাবে অলপমান কিবা এটা বিষয়ৰ পৰা আলোচনা কৰিম বুলি ভাবিছিলোঁ আৰু পাৰিবা নোৱাৰা তুমি?
হয় পাৰিম কোৱাচোন কি বিষয়ে বা আলোচনা কৰিম বুলি ভাবিছা?
হয় মানে বিষয়টো বেছি মানে বন্ধুত্বৰ ওপৰতে আছিল দিয়াচোন, কাৰণ আজিকালি এ বন্ধুত্ব মানে উম, যিবিলাক আজিকালি বন্ধুত্ব সেইবিলাক বন্ধুত্বৰ ওপৰত উম, মানে ভৰসা কৰিব পাৰি নে নোৱাৰি, তাৰ বিষয়ে কোৱাচোন তুমিও।
এতিয়াও মানে বন্ধুত্বৰবোৰত ভৰসা কৰা মানে কি কবা তুমি যে আজিলৈ। অ', চবতো স্বাৰ্থপৰে হৈছে দিয়াচোন, চবে নিজৰ স্বাৰ্থৰ কথাই ভাবে আগতে। পিছত মানে বেলেগৰ কথাটো ভাবে সেইকাৰণে আমি। সকলোকে বিশ্বাস কৰাতটো এতিয়া টান হৈছে দিয়াচোন, কাৰণ ক'ব গলে আ, চবতছে যদি ভাল আছিল আমাৰ স্কুলৰ বন্ধু বিলাক আছিল কাৰণ সেইখিনি সময়ত আমি না স্বাৰ্থৰ কথা জানিছিলো না কি জানি। ছিলো, ত' সেইখিনি সময়ত অকল আমি খেলা-ধূলা কৰিব জানাছিলো সেইকাৰণে আমাৰ স্বাৰ্থ নাছিল ত' এতিয়াৰ বন্ধুৰ ওপৰত অকমান বিশ্বাস কৰাটো টানেই হৈছে দিয়াচোন তুমি কি ভাবা?
হয় মানে বন্ধু ত্বৰ ওপৰত এতিয়া ক'বলৈ গলে মানে সকলো বন্ধুটো বাৰু একে নহয় দিয়াচোন মানে কিছুমানে স্বাৰ্থৰ ওপৰতে ৰাখি দিয়াচোন কিন্তু কিছুমান এনেকুৱা বন্ধু আছে যে মানে ভাল বন্ধু আছে প্ৰকৃত বন্ধুবিলাকো আছে আমাৰ বিপদত সহায় কৰে আৰু আমাৰ লগত কিবা বিপদ হ'লে আমাৰ লগত থিয় দি থাকে, সেনেকুৱা বন্ধুও আছে দিয়াচোন। আৰু কবলৈ গলে সেনেকুৱা বন্ধু মানে পাবলৈ আজিকালি বহুত টান হৈছে।
হয় তুমি ঠিকে কৈছা কাৰণ আজিকালি সেইটোপাই আৰু আৰু মানে। সঁচা কব গলে তুমি কি ভাবা এনেকুৱা মানে এ এতিয়াৰ বোৰ ভাল নে বন্ধুত্ব নে আগতে আমি স্কুলত যোনবিলাক পাইছিলোঁ সেইবিলাক ভাল?
ক'বলৈ গ'লে বিদ্যালয়ৰ যিবিলাক বন্ধু আছিল নহয় সেই বন্ধুবিলাকৰ সমান কেতিয়াও কোনো বন্ধু হ'ব নোৱাৰে কাৰণ তুমি কোৱাৰ দৰে যে বিদ্যালয়ৰ বন্ধুত্বত আমি কেতিয়াও চাৰ ৰ্থ জনা নাছিলো আমাৰ সেইখিনি সময়ত আমি খেলা-ধূলা পঢ়া-শুনা। আদি অকল সেইবিলাকহে জানিছিলোঁ আৰু বন্ধুত্ব জানিছিলোঁ। অ', সেনেকে মানে কবলৈ গ'লে আজিকালিৰ বন্ধু ন্ধুত্বৰ ওপৰতকৈ বেছি ভাল মানে উম, বিদ্যালয়ৰ বন্ধুত্ব বিলাকে আছিল দিয়াচোন।
হয় তুমি একেবাৰে ঠিকে কৈছা কাৰণ অ, মানে সেইখিনি সময়ত আমি এ মানে এতিয়া কেনেকুৱা হৈছে আমাৰ এটা মানে আমি আগতে হব লাগিব বা এ মই বেছি পাৰিব লাগিব সেনেকুৱা ধৰণৰ এটা সেই জেদ আহি গৈছে কিন্তু আগতে আমি কি আছিলোঁ মই যিমান পাব লাগে মোৰ লগৰটোও সিমান পাব লাগিব সেনেকুৱা টাইপ আছিলে মানে। ইমান এনেকুৱা নাছিল যে আমি আগত থাকিব লাগিব কিবা কিবি ত' মানে সেইখিনি সময়ত আৰু মিলি-জুলি আমি যোনবোৰ খেলা-ধূলা কৰিছিলো বা ত', আৰু বাকী কাম-কাজ বোৰ অ', পঢ়া-শুনা একেলগে বহি আ, খোৱা সকলোবোৰ মানে বহুত মানে মানে ভাল আছিল বহুত মানে এতিয়াও মনত পৰে দিয়াচোন।
হয় হয় ঠিক কথা কৈছো আৰু ক'বলৈ গ'লে মানে বন্ধুত্ব আমাৰ পৰিয়ালৰ পিছতেই বুলি ক'ব পাৰি। হয় নহয় বাৰু যে মানে আমাৰ যি মনৰ কথা আমি খুলি পেলাই বন্ধু এজনৰ ওচৰতে আমি ক'ব পাৰো দিয়াচোন কাৰণ আমাৰ কিছুমান গোপনীয় কথা সেই যিবিলাক কথা আমি আনকি পৰিয়ালকো ক'ব নোৱাৰো, সেই কথাখিনি আমি এতিয়া বন্ধুজনক কম সেই বন্ধুজনে আমাক বিশ্বাস দেখাই পেলাই সেই আমাৰ গোপনীয় কথাখিনি আ, কেতিয়াও বেলেগক ক'ব নালাগিব দিয়াচোন।
কাৰণে কোৱা হয় মানে বন্ধুত্বৰ মূল সেতিয়ে হৈছে বিশ্বাস আমি যদি মানে আমি যাক বিশ্বাস কৰিছোঁ, একদম ভাল বন্ধু বুলি ভাবিছো মানে তেওঁ এনেকুৱা হ'ব লাগিব যে আমাৰ যোনবিলাক কথা আছে তেওঁ যদি এ বেলেগৰ আগত কৈ নুফুৰে কিছুমান এনেকুৱা আছে যে ধৰা মোৰ পৰা কিবা জানিব তোমাৰ পৰা কিবা জানিব মোৰ খিনি তোমাক আগত কব তোমাৰ খিনি মোৰ আগত কব আচল্ততে সেনেকুৱা হ'ব নালাগে দিয়া। দিয়া চোন কাৰণ সেনেকুৱা মানে হয়
কোৱাচোন তুমি?
সেনেকুৱা বন্ধু হলে মানে বিশ্বাস বোৰ ভাঙি যায় এতিয়া এজন দুজনে যদি সেনেকুৱা বিশ্বাস যোন ভাঙে আমাৰ সকলোৰে ওপৰত বিশ্বাসবোৰ নোহোৱা হৈ যায় লাহে-লাহে দিনক দিনে।
হয়, হয় ঠিক কথা কয়চা এইটো কি বুলি কয় মানে বন্ধুত্ব কেতিয়াও বিশ্বাসটো ভাঙিব নালাগে।
হয় তুমি ঠিকে কৈছা কাৰণে আমি যিমান পাৰো মানে এনেকুৱা মানুহক বিশ্বাস কৰিব লাগে, যোনে আমাৰ কথাবোৰ লো লোকাই ৰাখে বা আমি বা যদি কাৰোবাক কব মানা কৰিছো তেওঁ বেলেগক যাই পেলাই কৈ নুফুৰে। ত, মানে সেনেকুৱা হ'ব লাগে আচলতে।
নহয় হয় আৰু বন্ধুত্বত সদায় দুয়োফালৰ পৰাই সমান গুৰুত্ব থাকিব লাগিব তেতিয়াহে সেই বন্ধুত্ব অটুত থাকিব বুলি মই ভাবো কাৰণ উম, মোৰ বন্ধুজনৰ লগত যদি মই বিচৰা খিনি বন্ধুজনক দিব পৰা নাই বা মই বিচৰা খিনি মোক বন্ধু জনে দিব পৰা নাই এই সেনেকুৱা বন্ধুক মানে কেতিয়াও অটুত নাথাকে আৰু বিশ্বাসযোগ্যয়ত আৰু সততা সহানুভূতি আদি যদি বন্ধুত্বত যদি নাথাকে নহয় তেতিয়াহ'লে সেই বন্ধুতটো কেতিয়াও মানে অতুত নাথাকে। সেই বন্ধুত্ব আধাতে সেইটো শেষ হৈ যায়। সেনেকুৱা বহুখিনি বন্ধুত্ব আছে মোৰ লগতো হৈছে দিয়াচোন।
হয় ঠিকে কৈছা মোৰ লগতো এনেকুৱা হয় ত আৰু আজিকালি কি হৈছে জানা নে সামাজিক মাধ্যমত বহুতে নতুন-নতুন বন্ধু বনাই বা উ কথা বতৰা পাতি নিজৰ সকলোবোৰ কথা কৈ দিয়ে বা বিশ্বাস কৰি লয় আচলতে সেনেকুৱা কৰিব নালাগে কাৰণ হয় বন্ধু বনোৱাতটো বেয়া কথা নহয় কিন্তু সকলোকে মানে এনেদৰে বিশ্বাস কৰি লোৱাতটো জল্দি মানে সেইটো আমাৰ কাৰণে কেতিয়াবা বিপদজনক হ'ব পাৰে। কাৰণ অ' কেতিয়াবা আমাৰ বাবে ভালো হ'ব পাৰে কেতিয়াবা বেয়াও হ'ব পাৰে সেইকাৰণে আমি ইমান সোনকালে বিশ্বাস কৰি ল'ব নালাগে।
হয়-হয় ঠিক কথা হৈছে আৰু উম বন্ধুত্ব মানে এনেকুৱা হ'ব লাগে যে উম
মানে এনেকুৱা বন্ধুত্ব হ'ব লাগে যে সেই বন্ধু যনে তোমাক বিপদৰ সময়ত অ থিয় দিয়ে আৰু মোৰ বোধয় আজি সামাজিক মাধ্মৰ বন্ধ বন্ধু বিলাকৰ পৰা অলপ দূৰেতে থাকিব লাগে কাৰণ তেনেকুৱা বন্ধু স্বাৰ্থপৰ বন্ধুৱে হয় দিয়াচোন। বিশেষকৈ কবলৈ গলে আৰু অ' কিছুমান বন্ধু এনেকুৱা থাকে যে স্বাৰ্থৰ বাবে থাকে আৰু তোমাৰ বিপদত কেতিয়াও সহায় নকৰে সেনেকুৱা বন্ধুৰ পৰা মই ভাবো যে লাহে-লাহে আঁতৰি আহিব লাগে কাৰণ সেই বন্ধুত্বই তোমাক কেতিয়াবা বিপদতো পেলাব পাৰে। আৰু উম মানে আৰু বন্ধু ন বেছি বনাব নালাগে দুই এজনেই বনাব লাগে আৰু সেই বন্ধুত্ব মানে অটুত ৰাখিব লাগে। আৰু মোৰো মানে খোব বেছি বন্ধু নায় দিয়া চোন মানে দুই এজনে আছে সেই বন্ধু বিলাকৰ লগত মই মানে বিশ্বাস কৰিব পাৰো যে অ' ইয়াৰ ই মোৰ ভাল বন্ধু। ই মোৰ প্রকৃত বন্ধু। সেনেকে মানে মই দুই এজনৰ লগতে আছো আৰু সেনেকে মোৰ মানে প্ৰকৃত বন্ধু হয় এনেকুৱা।
হয় তুমি ঠিকে কৈছা। আচলতে উ মানে মোৰো এনেকুৱা আছে, যে মোৰ কোনোবা এজন বা দুজনীয়ে আছে, যে মই যাক একদম বিশ্বাস কৰিব পাৰো। মই সকলো কথা ক'ব পাৰো। আৰু তেওঁলোকে মোক বিপদতো সহায় কৰিছে। কাৰণে উ মই তেওঁলোকৰ লগত মানে সকলো কথা খুলিও। ক'ব পাৰো। কিন্তু সেইবুলি এনেকুৱা নহয় যে আ চ'ব লগত বন্ধুত্ব আছে হয়। কিন্তু সকলৰে আগত যে চ'ব কথা কৈ ফুৰিম সেনেকা। তেনেকুৱা টাইপ হ'লে, আমাৰ নিজৰে বিপদ হ'ব। ত' আমি নিজৰটো সদায় চাব লাগিব আগত। টা কাৰণ নহয় বা আমি পদাত পৰাতকে আমি তাৰে আগত। তেওঁ সাৱধান হৈ থকাতটো ভাল।
উম। হয়, হয় আৰু মানে বিপদত। বিত মানে যোনবিলাক বন্ধু স্বাৰ্থ কৰে। সেইবিলাকৰ পৰা মই ভাবোঁ যে অলপ লাহে লাহে আঁতৰি আহি থাকিব লাগে। সেইকাৰণ নহ'লে কেতিয়াবা তোমাক। উম। জীৱনত বিপদত একবাৰ হ'লেও পেলাব। সেই তেতিয়া বিপদৰ সময়ত তোমাক সেই বন্ধুজনে কেতিয়াও সহায় নকৰে কিন্তু দেই সেইটো কিুন্তু মনত ৰাখিবা।
উম হয়। তুমি ঠিকে কৰিছা সে আৰু কেতিয়াবা আমাৰ। এনেকুৱা হয়, যে আমাৰ আহ মানে আমাৰ অ মানে লগৰ বিলাকে কোনোবা এজনে সি ভুল কৰি আছে, তো আমি টো যদি চাই থাকো। তেন্তে সেইটো আমাৰো ভুল। কাৰণ যদি আমি তেওঁৰ প্ৰকৃত বন্ধে হয়। তেন্তে আমি তাক ক'ব লাগিব যে এইটো তই ভুল কৰি আছ। সেইটো নকৰিবি। যদি তেওঁ নজনাকৈ কৰি আছে তেওঁ তেওঁ আমি মানে। ক'ব লাগিব। কিন্তু আমি যদি আমিও যদি নাজানো, তেতিয়া বেলেগ কথা কিন্তু যদি আমি জানো যে সেইটো। ভূল হৈ আছে বা সেইটোৰ মানে সেইটো ফলটো বেয়া হ'ব তে আমি। খাব লাগে বা বুজাব লাগে এনেকুৱা নহয় যে আমি তেওঁক কৰি থাকিব দিব লাগে। মানে তাই মোৰ লগৰ কাৰণে মই তাইৰ লগত আছো। সেইকাৰণে তাইক আহ সকলো কাম কৰিব দিম সেনে। আচলতে ভুল হয়। তেতিয়া আমাৰ পিছত অ মানে অ যেতিয়া মানে তাইৰ বেয়া। বেয়া হ'ব। তেতিয়া আমাৰো বেয়া লাগিব যদি আমি তাইৰ মানে প্ৰকৃত বন্ধু হওঁ।
হয়, হয় ঠিক কথা হৈছে বা। আৰু বন্ধুত্বৰ মাজত কেতিয়াবা মানে এনেকুৱাও হ'ব পাৰে। মানে কেতিয়াবা বুজাবুজিৰ ক্ষেত্ৰতো অলপ বেয়া হ'ব পাৰে। তেতিয়া সেইবিলাকৰ ক্ষেত্ৰত মানে উম মোৰ এনেকুৱা অনুভৱ, যে আমাৰ বুজাবুজিৰ ক্ষেত্ৰত যদি আমাৰ যদি কোৱা যদি বেয়া হৈছে। তেতিয়াহ'লে আমি সেই কথাখিনি বা উম। আমাৰ মাজত যি ভুল বুজাবুজি হৈছে সেই ভুল বুজাবুজি খিনি। আমি নিজৰ মাজতে ৰাখি পেলাই। আহ শেষ কৰিব লাগে নহ'লে অ আমাৰ কথাখিনি কাৰোবাক মানে আমাৰ বন্ধু দুজনৰ মাজৰ কথা য কোনোবাই বেলেগ এজনক। তেতিয়া আমাৰ বন্ধুত্বৰ মাজত নহয়, ফাঁক আনিবলৈ বিচাৰিবই। সেইবাবে অলপমান উম মানে ধৰা কিবা কাজিয়া পেচাল হ'লেও। আমি নিজৰ মাজতে বুজাবুজি কৰি বন্ধুতটো আৰু আগৰ নিচিনা কৰি ল'ব লাগে তেতিয়া সেই বন্ধুত
হয়, তুমি ঠিকে কৈছ আমি মানে সকলোবোৰ বুজা বুজি কৰিব লাগে আমি কেতিয়াও মানে কিবা হ'ল বুলি আমি টো শেষ কৰি ল'ব নালাগে
হয় হয় দিয়া পিছে আজি আজি তোমাৰ পৰা বহুখিনি নজনা কথা জানিবলৈ মই পাৰিলো আৰু
হয় ঠিক আছে দিয়া ৰাখিছো নহলে আজি